হেল্ল'।
উম, কি কৰি আছা?
এয়া এনেই বহি আছো তুমি?
ময়ো এনে, ভাত খাই কিনে বাগৰিচো অলপ। উম, এই মাত্ৰ খাই কিনে বাগৰিছো।
বাগৰি আছে নেকি, অঁ' বহি আছোঁ এনে। গৰম ন এতিয়া বহুত, ভাত পানী খালোঁ।
উম, কিহে খালা, উম ভালেই।
অঁ' মই, মাংস ভাত খালোঁ আজি অ'।
অঁ'।
তুমি?
ময়ো, ভাতকেৰেলা, আলো, ভাজি, দালি।
ঘৰত ভালেনে চবৰে?
উম ভালেই, বাকী কথাটো কি ভাবিলা, বিজনেচৰ?
এ ভাবি আছো, আজি তুমি কি কৰিলা ৰাতিপুৱাৰ পৰা? হা, আজি ৰাতিপুৱাৰ পৰা কি কৰিলা তুমি?
হেই আজি মানে একো নাই, অ কাম এটা কামত উঠিলো উঠি মুখ চুখ ধুই কামলৈ গলো।
আচ্ছা কি কাম কৰিলা
এই ওচৰতে অলপ মানে কাম এটা কৰো মানে তাতে আজি সৰু সুৰাকে পানী দ লাগে অল গাড়ী চাৰি চলাব লাগে ইফালে সিফালে
অ অ অ
তাকে কৰি মেলি আহিলো আৰু আহিলো অলপ উ বাগৰি অলপ ৰেচকাই কিনে আকৌ ওলাই গলো এনে লগ তাছত বনাই ভাত পানী খালো
উম
বাকী মাছৰ বিজনেছ কথা কি ভাবিলা পুখুৰী এটা কিনাৰ কথা ভাবিছিলো এতিয়া ততে মাটি অলপ লৈ কিনে পুখুৰী বনোৱাৰ কথা
আচছা সেইটো কথা নেকি টো চাওঁ ৰ'বা কি হয় এতিয়া লাহেকৈ ইনভেষ্ট কৰিম আৰু
এই পইচাটো যোগাৰ হৈছে নাই
পইচা যোগাৰ হৈ হৈছে বাৰু এতিয়া মাটিকণ বিচাৰোহে কথা পাইছা নেকি
গুৱাহাটী মই পাইছো হব
ক'ত পাইছা
এয়া এই ৰামেশ্বৰ খুড়াকে হেৰি বেছিম বেচা কথা কৈছে তাৰ মাটিখন
আচ্ছা ঠিকে আছে অঁহ
এতিয়া ভাৱিছোঁ মানে জৰিত নেকি
লৈ লওঁ দিয়া
উম
থিকেই আছে
হেৰি দামটো যে হেৰি কৈছে এতিয়া
কিমান কৈছে
পোন্ধৰ কৈছে পোন্ধৰ লাখ উম তো অলপ কম চম কৰি তথাপিও অলপ কম চম কৰিব লাগিব আৰু
বেছি কৈছে দেখোন অহ পোন্ধৰ
বাৰ মানত দি দিব উম বাৰটা‌ তেৰ মানত চাগে
ছয় ছয়টো লাগিবই চোন
উম
আৰু দুজন‌ মান এড কৰো নেকি।
এই আকৈ বেছি এড কৰিলে কথাটো বেয়া হৈ হৈছে যাব নহয় পিছত
তিনি তিনিকৈ দিম তেতিয়া
উম বেছি এড কৰিলো বস্তু বেয়া হৈ যাব নহয় কথাটো
তাৰ মাটি কণ ডাঙৰ ন হৈ যাব
উম নাই মই ভাবিছো কি জানা মানে দুইবিঘা জীৱিকা টো মানে হেৰি কৰি কিনে
অহ
দুই কথাটোত মানে পুৰি বনাই কিনে এক কথা এটাত
উম
তোমাৰ হেৰি কৰি দিওঁ মাটিতো তাতে উঠাই কিনে পথাৰ মাটি ন তেতিয়াতো মাটিতটো খান্দিম খান্দি কিনে তাতে গোট খাই কিনে অলপ ওখ কৰি কিনে তাত মানে অলপ খেতি বাতি কৰিব পাৰিব‌ যাব আৰু চাইডে চাইডে তামোল গছ বা পক বেলে গ হ দিম বু নাি মাগে
অহ অহ পাৰি বাৰু
উম
সেইটো কৰো কৰও পাৰি তামোল গছৰ খেতি তোমাৰ তামোল গছটো ডাঙৰ আৰু টাইম লাগিব আৰু বচ সেইটোৱেই
টাইমটো লাগিব কৰিব অলপ
উম
হৈ যাব লাহে লাহে বাকীত এক্সট্ৰাত খেতি চেতি কৰিম আৰু হয়টো হৈ যাব আৰু এতিয়া ধান খেতি চলি আছে বাৰু
খেতি চতি কৰি আছে কি উম ইমান ৰ'দ নহয় এতিয়া উম ঠিক আছে এতিয়া তোমাৰ পাছে এতিয়া তোমাৰ ক্ৰিকেট খেলা নাই তুমি
না ক্ৰিকেটো এতিয়া খেলা নাই বাৰু পথাৰ পানী হৈ গল নহয়
আচ্ছা, পথাৰত খেলা নেকি তোমালোকে?
পথাৰতে খেলো ন ফিল্ড নাই যে।
অ' আচ্ছা আমাৰ ফিল্ডখন আছে, তাতে খেলো আৰু আমি।
উম' ফিল আছে মানে অলপ দূৰতকে আৰু বেলেগ এখন গাঁৱত।
অ'
তাত তেনেকে যোৱা নহয়।
পিছে এতিয়া পঢ়ি আছা নে কি?
নাই এতিয়া পঢ়া-শুনা নাইয়ে, কাম কৰি আছোঁ আৰু এনেকে। বিজনেছৰ কথা ভাবি আছোঁ।
অ' এতিয়া কি বুলি কয় তোমাৰ আই পি এলৰ, আই পি এল চোৱা নাই ক্ৰিকেটৰ।
উম' আজৰিত চাইছোঁ বাৰু।
আচ্ছা, কোনটো টিমক ছাপোৰ্ট কৰা?
অ' আৰ চিবিক চাপোৰ্ট কৰো আৰু।
আৰ চিবিক চাপোৰ্ট কৰা নেকি? আৰে চেম ইয়াৰ মইয়ো আৰ চিবিকে চাপোৰ্ট কৰো।
উম'
কোনটো তোমাৰ ফেভাৰেট প্লেয়াৰ?
উম' বিৰাট কোহলি আৰু কোননো হ'ব আৰু।
একে মানে ন।
উম'
অ' পিছে এতিয়া তোমাৰ ধৰি টি টুৱেণ্টি ৱৰ্ল্ড কাপ চলি আছে। ৱৰ্ল্ড কাপ চলি আছে ইণ্ডিয়াৰ, তই গম পোৱা নাই।
অ' গম পাইছোঁ। চে চাবইয়ে
অ' চাব মানে কি ক'বা আৰু এতিয়া ফতুৱা খেলি আছে একদম মানে।
জানোঁ কি হৈছে? মই গমেই পোৱা নাই।
মানে তোমাৰ এতিয়া গোটেই কেইখনত হাৰিয়ে আছে ইংলেণ্ডৰ লগত মানে তোমাৰ কি হৈছে জানা, মেন-মেন প্লেয়াৰ খিনিয়ে নাই লোৱা। এতিয়া তোমাৰ ক'ব গ'লে, বোমৰাক নাই লোৱা মেন বলাৰ, বোমৰাক নাই লোৱা। তোমাৰ হাৰ্দিক পাণ্ডেয়াক অ'ল ৰাউণ্ডাৰক নাই লোৱা, কি ক'বা মেণ্টমেণ্ট প্লেয়াৰখিনিয়ে নাই লোৱা।
কিয় এনেকুৱা কৰি দিয়ে বে। কি যে
কিয় এনে গৌতম গম্ভীৰ আছে ন তাত চুটিয়াটো মানে সি মানে আৰু কিবা-কিবি কৰি আছে আৰু।
অ' সেই এনেকুৱা কৰিব নালাগিছিল। গেমটো বৰবাদ হয় গ'ল ধুনীয়াকে, গেমে বেয়া হৈ গ'ল।
উম' মানুহতো ইমান ভাল নহয়, গৌতম গম্ভীৰ মানে। এইটো একদম বেয়া মানুহ।
মই চাব পৰাই নাই ন, খেলখন কি হৈছে কি নাই।
উম' মানে পুৰা হাৰিয়ে আছে গেমখনি, ইংলেণ্ডৰ লগত আদি কৰি চবৰ লগতে হাৰিছে। এইটো দা আৰ চিবি খেল, জেকব বেথেল যিজন দা আৰ চি বি প্লেয়াৰ আছিল, সিয়ে মানে হাৰাই আছে। আছে ক'ব গ'লে, সিয়ে চব মেচত কোবাই আছে, পুৰা চেঞ্চুুৰী-চেঞ্চুৰি মাৰি আছে। সিয়েই যে দা বেঠেলে।
উম'।
যদি বোমৰাক লোৱা হয় ক'ত নোৱাৰিলে হয় নহয়, যোনটো আমাৰ ধৰা এতিয়া দুহেজাৰ ছাবিশত, পচ্চিশত যোনটো ৱৰ্ল্ড কাপটো জিকিলে আমাৰ ইন্দিয়াই, হয়নে?
উম'।
এইটোত যদি জে কে বায়েলক যদি আউট নকৰা হয়, আমাৰ ইন্দিয়াকো হাৰাই পেলালে হয় সি, ৰান আউট কৰি দিলে কাৰণে হে তাক, যদি ৰান আউট নকৰা হয় হাৰ্দিক পাণ্ডেয়াই, এইটো আমাৰ গেৰেণ্টি হাৰিলে দিয়া হয়, আমাৰ ইণ্ডিয়াই সেইদিনাখন। মানে ভাল খেলিছিল জে কে বেথেলে।
উম'।
তাৰপিছত এতিয়া পাছে আকৌ তোমাৰ টি টুৱেণ্টি ফৰ্মেটতো ভালেই খেলিলে বাৰু, গিল আছিল শুভমগিল।
উম'।
তুমি আৰ চিৰ বাহিৰে কোনটো টীমক চাপৰ্ট কৰা?
আৰ চিৰ বাহিৰে আৰু বেংলোৰ আছে। হেৰি কি কয় হৰি আছে ৰাজস্থান।
তাকে কোনটো প্লেয়াৰ চাপৰ্ট কৰা?
এইটো নতুন তোৰ ল'ৰাটোক ভাল লাগিব এইটো
আচ্ছা হয় নেকি? মই তোমাৰ ইয়াৰ পৰা আৰু চাপৰ্ট কৰো মানে মই অসমৰ ল'ৰা ন। অসমৰ ল'ৰা তোক ছাপোৰ্ট কৰিব লাগে আহ'। অসমৰ ল'ৰা ছাপোৰ্ট কৰিব লাগে নহ, নহ'লে মই তাকেই ছাপৰ্ট এইটোক এটা ভাল প্লেয়াৰ আছে ন এচ এছ চি জেছ এছোৱান।
অহ।
সিও ভাল খেলে।
উম।
তাকো চান্চ নাই দিয়া এইবাৰ টি টুৱেণ্টি ৱৰ্ল্ড কাপত তাকো চান্স দিব লাগিছিল। উম যায় ভাল খেলে তাকো চান্স দিয়া নাই এইবাৰ মানে টি টুৱেন্টি ৱৰ্ল্ড কাপত। তাকো চান্স দিব লাগিছিল। চান্স দিছে তোমাৰ ভাল ফাল্টো ফাল্টো প্লেয়াৰ কেইটামানক। সিহঁতে একো খেলিব-চেলিব নোৱাৰে, এতিয়া কি ক'বা আৰু, তেনেকেই গেমটো হাৰি আছে, হাৰি আছে, হাৰি আছে।
উম'।
উম তাকে আৰু। উম আকৌ এতিয়া ফিফা ৱৰ্ল্ড কাপ চাই আছা নাই?
উম ফিফা ৱৰ্ল্ড কাপ মানে এতিয়া এনেকেটো চাব নোৱাৰি, কিবা বস্তু এটা চাব পাৰি।
অহ তোমাৰ কোনটো কোনটো টিমক চাপৰ্ট কৰা? কোনখন দেশক চাপৰ্ট কৰিছা?
মই ফুটবলৰ বিষয়ে ইমান মানে তেনেকে নাই এ চোৱা ন'।
আচ্ছা তোমাৰ আৰ্জেণ্টিনাক চাপৰ্ট কৰিছো তোমাৰ।
অ।
আৰ্জেণ্টিনা মানে মেচিক আৰু?
উম'।
তুমি মেছিক নে ৰোনাল্ডো?
মেচি ৰনালডো মানে ভালেটো দুটাই লাগে বাৰু।
উম তাকেই মই ধৰা মেচিক চাপৰ্ট কৰিছো, মানে ধৰা ৰণাল্ডো এটিয়া হাৰি গ'ল। পৰ্টুগলৰ পৰা খেলে ৰোনাল্ডোই। ওলাই গ'ল মানে হাৰি পেলাই, লেইমাৰ আছিল লেইমাৰো ওলাই গ'ল হাৰি পেলাই।
অ
এতিয়া সিহঁতে আছে সিহঁতে আছে আৰু তোমাৰ নি নিৰ্মাৰতো ওলাই গ'ল মেচি আছে আকৌ তোমাৰ এম এম বে পে আছে সিহঁতকে চাই থাকো আৰু ব্ৰাজিলৰ
অ
দ গেম চাই থাকো আৰু এতিয়া
অ
সিহঁতে আছে কাৰণে চাই আছো আৰু মানে ভাল ভাল প্লেয়াৰ দুটামানটো ওলাই গ'ল এতিয়া ৰণাল্ডো ওলাই গ'ল মানে ট্টাবিল লাষ্ট ৱলকাপ আছিল মেহ মাহৰো‌ লাষ্ট ৱলকাপ আছিল ছিল তাকে কি ক'বা আৰু এনে মেনমেন প্লিয়াৰ কেইটাই ওলাই গ'ল এতিয়া মানে চাই নালাগে আৰু ক'ব গ'লে
কি কবা আৰু
উম ভাবিছো এইবাৰ তোমাৰ এইবাৰ যদি ফেৰিটো নিয়ে ন আৰ্জেণ্টিনাই নিব নিচিনা লাগিছে এইবাৰ ট্ৰফিটো
উম
আৰ্জেণ্টিনা বা তোমাৰ ব্ৰাজিলে কোনোবা এটাই নিব নেকি ট্ৰফিটো এইবাৰ
অ
কোনে নিয়ে আৰু পিছে আকৌ এতিয়া গৰম দিছে নাই
এই বহুত গৰম ও কি কম থাকিব নাই পৱা
অ থাকিবই নোৱাৰা চাগৈ
উম লাইট‌ নহলে নহ'বই আৰু ফেনটো চলি আছে কাৰণে অলপ
উম ঠিকে আছে এতিয়া পাচিঘাট ঘূৰিব চুৰিব যাবা নে নোযোৱা
ফূৰিব যোৱাৰ কথাটো ভাবি আছো বাৰু কৈছে তেওঁলোকৰ দিন আছে এই আজি তিনদিন হৈছে আহিছোহে মানে অলপ ঘূৰি কিনে
তোমলোকে আমাৰ লগত মানে ফেন এটা বনালো মানে এতিয়া তুমি আমি ধৰা এতিয়া গোৱাফালে যাম বুলি ভাবিছো
অ
গোৱাত যাম তুমি যদি যোৱা আমাক য যাব পাৰা আমি তোমাৰ দহজন আছো তোমাৰ আমি বিশ তাৰিখে যাম।
অ ঠিক আছে মই ভাবো কবা দেই মোৰো যাব মন আছে গোৱাত
পাৰ্চনেল কণ্টেক কৰিম দিয়া যাব পাৰিবা আমাৰ লগতে ঘূৰি আহিম বেছি নহয় তোমাৰ সাতদিনমান থাকি আহিম
অ
তাতে আমাৰ মানে এজন দাদা হেৰি আছে আৰু গাইড কৰা এজন মানে বিচাৰি থৈ দিছো আমি তাতে কন্টেক কৰিলো। তেওঁয়ে ক'লে তোমালোকে আহিবা মই এনেকে তেনেকে গাইড কৰি দিম বুলি কৈছে। মানে এনকা আমিতো উম এবাৰতো গৈ পোৱা নাই ন জেনো অলপ গাইড গাইড কৰা মানুহ লাগে হয়নে অ সেইকাৰণে আৰু এতিয়া এজনক গাইড এতিয়া মানুহ বিচাৰিছো
উম
গাইড কৰিবলে গাইড কৰি দিলে আৰু ভালেই হ'ব আৰু আৰু আমিতো এবাৰো গৈ পোৱাই নাই নাজানো ন তাত কি কি হয়
অ
মানে আৰু তেওঁক কৈছো আৰু তেনে হব মই তোমালোকক গাইড কৰি দিম কৈছে আমি হব আমি আপোনাৰ সহায় ডাঙৰ আপুনি আমাক গাইড কৰিব বুলি কৈছো
অ ঠিকেই আছে মানুহ এজন থাকিলে এতিয়া- ভাল হব এতিয়া আমিতো জেগাবোৰো ইমান ভালকে নাজানো ন ক'ত কি আছে তেখেতেতো এতিয়া আমাক পুৰা ঘূৰাব-ফুৰাব। কত কি দেখাব পাৰিব তেতিয়া
উম এইটোৱেই কৰিব লাগিব বাৰু
এতিয়া ৰুম চুমো সিয়ে চাই দি কনটেক্ট কৰি দিম কৈছ নে কি
উম ৰুম চুমো সিয়ে কণ্টেক্ট কৰি দিব অ অ থকাৰ মানে আদি কৰি মানে যি কৰি আদি কৰি যিমান হেৰি আছে সেই তেৱে কৰিব চব উ তেৱে মানে তেৱে আৰু আমাৰ গাইড আৰু
উ
তেৱেই আৰু মানে যি কৰাব আছে সেই কৰাব
অ
উম মানে আমাৰ চিনাকি মানে তোমাৰ আগতে মানে গৈছিলো আমাৰ ডাঙৰ দাদাহঁতে
উম
সিহঁতৰ লগত কন্টেক্ট কৰিছিলো কেনে কি কৰিলে সেই তেহেঁতে মানে এই গাইডজনৰ নম্বৰটো দিছিল সেই গাইডজনৰ লগত কথা পাত আমি তেওঁৰ লগতে কণ্টেক্ট কৰি গৈছিলো বুলি
আজি কালিতো মানে হেৰিও আছে ন কিছুমান কোম্পানীও খুলিছে নহয় কোম্পানী খুলাৰ পৰাও লৈ যায় নহয়
উম কোম্পানী ফালৰ পৰা লৈ যায় অ কোম্পানী ফালৰ পৰা যাব পাৰি